হেল্ল'
হেল্ল'
অ শুনি আছা
অ শুনি আছো ত
কি কৰিছা
এ মই কাম এটা কৰি আছিলো।
অহ খোৱা অহ খোৱা বোৱা হ'ল
খোৱা বোৱা কৰিলো তুমি কৰিলা নে
কৰিলোঁ এতিয়া এনেই অকণ ৰেষ্ট লৈ আছোঁ।
আহ বাকী খবৰ খাতি ভাল আৰু অ অ চিলাই কাম মই শিকিলো এতিয়া মই চিলাই আছো ম মান ব্লাউজ
অ ব্লাউজো পাৰিল লাগে ন
ব্লাউজো পাইছো ব্লাউজ পাইছো, কুৰ্তা।
অ, অ মানে কুৰ্তা পেনো শিকিলা?
কটা অ
কৰিছা দিয়া মইও ভাবিছোহে বোলো চিলাইতো শিকো নেকি আজিকালি বহুতচোন প্ৰয়োজন এতিয়া এইটো কামটো শিকাতো।
অ মানে বেলেগ নহলেও ব্লাউজ বো বহুত প্ৰয়োজন সকলোকে লাগে সেইটো কাৰণে মানে নিজে বেলেগৰ নকৰিলেও মানে বেলেগে বেলেগৰ ন
নকৰিলে কৰি অ বহুত বহুত এতিয়া চোৱাচোন। এটা ব্লাউজ চিলাওঁতে কিমান যায় হয়নে। তুমি এযোৰ কাপোৰ ছশ সাত। সশ দি ল'লে আকৌ সিমান টকা আকৌ চিলাওঁতেও যায়।
অ এতিয়া নিজে পাৰিলে মানে আকৌ আকৌ এযোৰ কাপোৰৰ দামতটো ওলাই যায়।
ক অ', ঠিক।। কৈছা আকৌ সেইটোৱে ওলাই যায়। নহলে আকতো সেইটো পইচাই আকৌ দিব লগা শিকিম দিয়া তুমি কি। এ মানে ওচৰত শিকিছানে অকণ দূৰত।
মোৰ অলপ দূৰ হয় বাৰু অহা যোৱা। এতিয়া মোৰ কমপ্লিট হৈছে গৈ। তো
হয় হয় এনে কিমান মানে হে থাকে ন এটা সময়ীমা থাকে নেকি এটা কৰ্চ। দৰে।
অ সময়সীমা আছে আমি বৰ্তমান এতিয়া। সমাৰ কৰিলো। আৰু যদি নতুনকে কিবা শিকিব বিচ
তেনে শিকিব পাৰা আৰু মানে চাগৈ নিজৰ লগতো কথা তুমি কিমান শুন। সোনকালে কামটো শিকা ন।
অ সেইটয়ে মানে হেৰিতটো চেণ্টাৰ লৈ লৈ আছে মানে অ', কিছুমানৰ তিনিমাহ। কৰাই কিছুমানৰ। ছমাহ কৰাই কিছুমানে আকৌ যিমান দিনলৈ অ নহয়। কিছুমানে মানে যিমান। কিমান দিনলৈ বিচাৰে? বোলে মই নোৱাৰালৈকে মই শিকি। শিকিয়েই থাকিম অ তেতিয়া তেনেকেও পাৰে আৰু।
ঠিকে আছে দিয়া মই ভাবিছো মানে শিকো শিকো। তেনেকে সুবিধাটোৱে মিলাব পৰা নাই ৰ'বা সদায় ৰৈ থাকোতে সময়বোৰ গৈছে।
অঁ
তুমি উলিয়াব অ এতিয়া কি মানে গোটেই অ মানে তোমাৰ হেৰি আহিছে ছে ন অৰ্ডাৰবোৰ ওচৰৰ পাজৰ চিলোৱা ঠিকে ঠিকেই কৰিছা দিয়া সেইবোৰ কৰি থাকিলেও বহুত সময়তটো ভাল যায় আৰু দিয়াচোন কাম এটা কৰি থাকিলে ন মানুহৰ সময় টো ভালকেই যায় দিয়াচোন
হয় এনে দিনটো এনেই থাকো
অঁঅ ঘৰৰ কামখিনি কৰাৰ পিছত দিয়াচোন ভালেই আজৰি সময়ত এনেকে পাৰ হয়
উম
ময়ো শিকিম শিকি পেলা তাকে কৰিব লাগিব আছে ওচৰৰ পাজৰে দেই শিকা সুবিধা মানে এতিয়া প্ৰায় চবেই শিকিইছে মানে এইটো হওঁক মানে চিলাইত অঁহ বিউটি চাইন তো হওঁক। মানে যিকোনো এটা শিকিছে উম। চবেই আজিকালি সেই তো দুটা কৰিছে। বিউটিচেয়ান তো নে? অঁ বিউটিচেয়ান শিকিব পাৰা ন'হলে মেকাপ কইনাৰ বৰাইডেল মেকাপ যোনতো হয় ন সেইটো শিকি ললেওঁ কিছুমান আজিকালি পায় হেনো চেল্ফ মেকাপত যোন টো নিজকে তুমি নিজে কৰি বোলে
অঁ নিজাববীয়াকে মানে শিকিবলৈ বহুত খিনি পইচা দৰকাৰ হয়। আজিকালি মানে হেৰি চৰকাৰৰ ফালৰ পৰা হেৰি দিছে এ কিবা স্কেম এনেকে দিয়ে সুবিধা আহে তাৰ পৰাও কৰিব পাৰি মই মানে তেনেকুৱা সুবিধা বিচাৰি ফুৰিছো।
অ ভালে আকৌ তেনেকুৱা এটা সুবিধা পালে ন। এতিয়া নহলে দিয়াচোন শিকো তেই ইমান টকা যাই আকৌ তোমাৰ এতিয়া আকৌ এতিয়া চোৱা তুমি এইটো ক চৰকাৰী ভাৱে শিকিছানে চিলাইতটো
চৰকাৰী নহয় এইটো এন জি অ'ৰ ফালৰ পৰা, অ।
অ।
মানে মাহিলী কিবা এটা দিব লাগে আৰু
কিল আৰু দিব
এনেই যদি টেইলৰ বিলাকত শিকিবলৈ যাও তেতিয়া মানে হেৰি হয় অঁ এমাউণ্টটো বেছি হৈ যায়
আৰু কিছুমানতো মাহে মাহে দিব লাগে ন? যে তুমি এতিয়া মাহে মাহে দিবানে নে মুঠতে যে এইটো শিকা নামত এইটোৰ পইচা দিব লাগিব বুলি
নহয় নহয় মোৰ মোৰতো মাহে মাহে এনে আমাৰ অঁ আমাৰ মানে চেণ্টাৰটো ওচৰত ওচৰতে আৰু এখন আছে তাত মানে একেলগে মুঠে মা লয় কিমান দিনত শেষ
ঠিকেই অঁ অঁ অঁ ঠিকে ঠিকে অঁ মানে তুমি যিমান দিনৰ মানে সোনকালে শেষ কৰিব পাৰো সেই হিচাপে তুমি মানে পইচাটো দিলেই হয়। দিলেই হ'ল অ ঠিকেই দিয়া। বাকী এতিয়া কি চিলাই কামত লাগিয়ে আছা?
এতিয়া চিলাই আছো কাটিওঁ আছোঁ। আঁহ কাটি কৰি ললে মানে চিলাবলৈ সুবিধা হয়। অঁ আমি নতুনকে শিকা যিহেতু নতুনকে শিকোঁ শিকিছোঁ যে সেইটো কাৰণে মানে অলপ
সময় লাগে অ ভয় লাগে অ।
সেইকাৰণে মানে লাহে লাহে কৰি থাকো আৰু
হয় দিয়া ব্লাউজটো ন ব্লাউজটোতে, ব্লাউজটোতে মানে কি জানা গোটেই কাপ পাজোৰ সটো সোমাই থাকে হয়নেে ব্লাউজ টো বেয়া হলে গোটেই কাপোৰযোৰে মানে বেয়া লাগি যায় ভাল নালাগে, ভাল নালাগে অ। ব্লাউজ আৰু মানে কি তুমি এতিয়া বেলেগৰ যেতিয়া চিলাবা ব্লাউজটো যদি মানুহ দুগৰাকীয়ে ফিটিং নেপা তাই আৰু পিছত মানে কি ব্লাউজ টো ভাল নহ'ল বুলি মানে নেক্স মানে আহিব ভাল নোপায় যদি ব্লাউজৰ ফীট ফিটিংটো ভাল হয় কাপোৰযোৰ পিন্ধোতেওঁ ভাল লাগে মা মানুহগৰাকীয়ে পিন্ধোতেওঁ আৰাম পায় যে
অ সেইকাৰণে মানে অলপ দেৰিয়ে হওক মানে সে লাহে লাহে একদম ধুনীয়াকে চাই চাই কাটি থাকো আৰু।
সেইটো কাটাৰ পিছত টো তোমাৰ আৰু একো সুবিধাই নাই তাক তুমি উম ভা অ মিলাবলে। চাই চিতি কৰিবা বা মেখেলা বা চাদৰটো ইমান চাদৰ খালি প্ৰতি লগাই দিয়া ন।
অঁ', সেইটো বাৰু আগৰ পৰা কৰিয়ে আছিলো অঁ প্ৰতি লগোৱা মেখেলা চিলোৱা,
মেচিন আছিলেই ন ঘৰতে।
ছিলো বহুত দিন হ'ল। এ শিকিব পৰা নাছিলো যে সেইটো কাৰণে মানে
মানে কি মেচিনৰ সুবিধাটো ঘৰত থাকিলে তেতিয়া বস্তুতটো মানে কি শিকি আহিলা ন শিকি আহি আকৌ কৰ ঘৰত এবাৰ তুমি কৰিব পাৰা আকৌ এনেকে কৰোতে, কৰোতেতো অভ্যাসটো হ'বগে। প্ৰথমতটো এতিয়া মেচিন টো মাৰো তে বহুত খিনি নাযা নে ন ন মেচিনটো মাৰোতে শোকোজা লাগি যাব যাম ধৰে অঁ', বা ভৰিখনে হাতখনে সমানে নাহে তেনেকুৱা হয় দিয়াচোন। ভালে কৰিছা দিয়া আৰু শিকিব লাগে উম, অ', ব্লাউজৰ কাটবোৰ ন কেনেকুৱা কেনেকুৱা কাট এতিয়া চিম্পুলবোৰ মানে চিলাই আছা ন চিম্পুল চিলাইছা অ', ঠিকে প্ৰথম চিম্পুলৰ পৰা চিলোৱা তেতিয়া লাহে লাহে আৰু এনে ফলচ বোৰ যে চিলালে তুমি কিনি আনা নে? এনে গ্ৰাহকে হেৰি কৰে দি তেওঁলোকে দিয়ে নিজৰ ফালৰ পৰা দিয়ে ন', দিয়ে অঁ', তুমি সেইবোৰ মানে ষ্টকত আনি থোৱা আৰু জমা কৰি থোৱা ন', আনি আ',
অঁ', অঁ', জমা কৰি থও আৰু ওচৰতে আমাৰ মানে সেনেকুৱা কাষৰত দোকানত বস্তু পোৱা দোকানো আছে।
সুবিধা অঁ', অঁ', তেনেকুৱা অসুবিধা নাই আৰু উম, আছে যেতিয়া অ', অ', দোকান বজাৰ নহলেহে তুমি নহ'লে আকৌ নে অলপ ৰাখি শখিব পাব
মানে আজিকালি প্ৰায় মানুহৰ ঘৰে-ঘৰে হেৰি মেচিন আছেতো সেইটো কাৰণে মানে দোকানত ৰাখেই আৰু এইবিলাক বস্তু।
দোকানৰ ভাল এটা হেৰি হৈছে। দিয়া ব্যৱসায় এই বস্তু খিনি আনি থলেও বহুত খিনি বিক্ৰী হয়। এতিয়া আহ, ভালে ভাবিছা অ', মানে এতিয়া চোৱাদুকা তুমি ঘৰত কৰি আছা ন ঘৰত, বহুতে নাজানিব। পাই তুমি যে কামতটো কৰি আছা। এতিয়া, যেতিয়া তুমি বাহিৰলৈ ওলাই যাবা দোকান এখন দিবা চবৰে আহ আহো যাওঁতে দেখিব দোকান
অ', এতিয়া ঘৰত বহুতে নাজানে মোৰ মেচিন আছে বুলি। যিখিনি মোৰ মানে একে ঘনিষ্ঠ তেওঁলোকেহে জানে। তে মোৰ বেছি নকা আছে বুলি।
আছে আৰু বা তুমি এতিয়া যেনেকে আমি হোৱাটছএপত কিবা এটা দিও ন, আৰু তুমিও দিলেও তোমাৰ ফ্ৰেণ্ড খিনিহে গম পাব। তোমাৰ বন্ধু বৰ্গ যিখিনি হোৱাটছএপত আছে, তেওঁলোকেহে গম পা বাকী খিনি ম মানুহেইেতটো গমেই নাপাব।
আহ,
ভাবিছে আচ্ছা দিয়া এনেকে দোকান এখন দি ল'লে সুবিধা হ'ব মানুহো বাঢ়িব দুই, এজন।
আজিকালি সামাজিক মাধ্যমত মানে শেয়াৰ কৰি থাকো আৰু প্ৰচাৰ কৰি থাকো তেনেকে দুই, এজন কাষ্টমাৰ
ম পাইছা তুমি ব্যৱসায় এটা কৰিবলৈ সামাজিক মাধ্যম তটো তুমি ব্যৱহাৰ কৰিবই লাগিব। কাৰণ এতিয়া মানুহ ব বেছিভাগ উ তাতে অকন ব্যস্ত থাকে ন এই চাওঁতে কৰিলে চাওঁতে কৰিলে দেখি খিলে তেনেকে গম পায় লাহে-লাহে তোমাৰ সেইটো ব্যৱ খাইতটো ভাল হ'বগৈ দিয়া কৰি থাকা।
কৰিব লাগে আৰু সকলোৱে ব্যস্ত থাকিব লাগে নিজৰ কিবা এটা ইনকাম হয়।
কাৰণে তুমি চেষ্টা কৰি থাকিবা। হয়, আজিকালি এনেকেও উম, নহয় আৰু এতিয়া তুমি এইটোত ঘৰখনো গ সময় দিব পাৰিলা নিজকো পাৰিলা ইনকম এটাও হ'ল। হয়নে নিজৰ হাত খৰচ এটাও তুমি পাই থাকিলা। একো অসুবিধা অ', পঢ়িও থাকে তুমিও কাম কৰি থাকিব পাৰি
একো টেনচন নাই ঘৰৰ পৰা যোৱা যাৰ মানে অহা যোৱা কৰা অসুবিধা কিবা কাম এটা কৰিবলৈ। ঘৰতে বহি এনেকে কাম বন আনিলে আহ সেইটোৱে হাতৰ কামটো থাকিব লাগে মানে হাতৰ বিদ্যা।
বাৰু হেই ময়ো কাপোৰ চাপোৰ চিলালে খবৰ কৰিম দিয়া তোমাক ন। অ', অ' অ' মই খবৰ কৰিম ঠিকে আছে দিয়া হ'ব দিয়া।